কি কৰিছা?
আছোঁ ৰ'বা এনে আজি আমি ভ্ৰমণৰ বিষয়ে আলোচনা- আলোচনা কৰিম-
অ অ ভ্ৰমণ দিয়া কোৱা খুব ভাল বিষয়-
হয় হয় এনে তুমি জানানে ভ্ৰমণৰ বিষয়ে- অলপ কোৱাচোন জানাই যদি
ভ্ৰমণ বুলি ক'লে মই ভাবো যে আমি কিতাপ পত্ৰ আদিতকৈ যদি আমি যদি মানুহ এজনে যদি ভ্ৰমণৰ বাবে ওলাই যাওঁ তেতিয়া হয়ত আমি ভ্ৰমণৰ জৰিয়তে বেছি বা তাতকৈ অধিক আমি জ্ঞান অ জ্ঞান লাভ বা আমি অৰ্জন কৰিবলৈ পাওঁ। সেই ভ্ৰমণৰ জৰিয়তে তথা তথা আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ আৰু তথা ভ্ৰমণৰ জৰিয়তে আমি যি ঠাইলৈ ভ্ৰমণ কৰিব যাওঁ সেই ঠাইখিনিৰ আমি তোমাৰ অ সেই ঠাইখিনিৰ মানুহ তথা সেই ঠাইখিনিৰ খাদ্যয় সংস্কৃতি তেতিয়া আমি জানিবলৈ সক্ষম হওঁ।
হয় হয় ভ্ৰমণৰ জৰিয়তে বহুতো ধৰণৰ অন্যান্য কথা বহুতো শিকিব পাৰি আৰু।
উম।
কিতাপ পাতিৰ জৰিয়তে যি খিনি শিকা যায় তাৰোপৰিও মানে ভ্ৰমণ কৰিলে- নিজৰ বহুত অভিজ্ঞতা হয় আৰু নিজে বস্তু খিনি ধৰি লওক জানি কিনে ভালদৰে আয়ত্ব কৰিব- হব্ পাৰে- ভ্ৰমণ তোমাৰ ভ্ৰমণ- ভ্ৰমণ বহুত প্ৰকাৰৰ আছে, যেনে তোমাৰ ঐতিহাসিক ভ্ৰমণ সাংস্কৃতিক ভ্ৰমণ, ধৰ্মীয় ভ্ৰমণ- ভ্ৰমণ - তাৰপিছত তোমাৰ আছে তোমাৰ শিক্ষামূলক ভ্ৰমণ আছে, হয় তাৰপিছত তোমাৰ আছে ৰেল বন্যপ্ৰাণী ভ্ৰমণ
হয়
বহুতো ধনে চহৰৰ ভ্ৰমণো আছে গাঁৱলীয়া ভ্ৰমণো আছে বহুত ভ্ৰমণ আছে ধৰি লওক তোমাৰ বিদেশী পৰ্যটকসকলে যেতিয়া আমাৰ ভ ভাৰতলৈ বা অসমলৈ ভ্ৰমণ কৰিবলৈ আহে তেতিয়া আমাৰ তেওঁলোকে বহুতো লোক সংস্কৃতি বা জনজাতি জনজাতিৰ পৰম্পৰা বস্তুখিনি জানিবলৈ ইচ্ছা কৰে। তেওঁলোকে ত' তাতে তোমাৰ ধৰি লোৱা যেনে- খাদ্য সংস্কৃতি তেওঁলোকৰ এটা পৰম্পৰা ধৰ্মীয় সেই বস্তুবিলাক চাবলৈ মানে পৰ্যটক এজনে মানে বহুত আকৰ্ষিত হয়। ত' ভ্ৰমণ এটা সুচাৰুৰূপে হয় সুচাৰুৰূপে চলাবলৈ ধৰি লও এজন মাৰ্গদৰ্শকৰ মানে বহুত প্ৰয়োজন হয়।
হয় হয় আৰু আমি আমাৰ আজি আমি দেখিবলৈ পাও যে আমাৰ অসমতো আজি আজিকালি বাহিৰাগত দেশবোৰৰ দেশবোৰৰ পৰা বিভিন্ন আহ লোক আহি আমাৰ অসমখন চাবলৈ আহে, ত মই ভাবো যে তাৰে সেই সেই তুলনাত আমি আমাৰ অসমখন আকৌ বেছি উন্নত মানৰ বা আমি আকৌ বেছি ধুনীয়া কৰি ত- তুলিব লাগে যাতে আকৌ মানুহ আহিবলৈ খোজে আমাৰ অসম
হয়, এতিয়া আমাৰ ঐতিহাসিক ঐতিহাসিক মানে ভ্ৰমণৰ কথা ক'ব গ'লে যেনে তোমাৰ শিৱ- শিৱসাগৰ মানে তোমাৰ ৰংঘৰ, কাৰেংঘৰ, জয়দৌল, শিৱদৌল এইবিলাক বহুতো আছে ধৰি লও এইবিলাক তোমাৰ ঐতিহ্য বিশ্বৰ ঐতিহ্য মানে ভ্ৰমণ ক্ষেত্ৰ চাবলৈ তোমাৰ এনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানছ ৰা- ষ্ট্ৰ উদ্যান
এইবিলাক বহুতো বন্যপ্ৰাণীয়ে অভয়াৰণ্য আদি কৰি বহুতো ধৰি লওঁক বিলুপ্তি বিলুপ্তি প্ৰায় পানীৰ প্ৰাণী বিলাকো মানে পৰ্যটকসকলে চাবলে ইচ্ছা কৰে।
হয় হয় আৰু আমি বিলুপ্তি বিলুপ্তি হৈ যোৱা প্ৰাণীবোৰ আমি বিভিন্ন আকাৰে তোমাৰ জীয়াই ইছ ইছ জিয়ই গৈছে যেনে ধৰা যেনে ধৰা আমি এটা মিউজিয়ামত তেওঁলোকৰ তেওঁলোকৰ কিবা বেলেগ ধৰণৰ ফজিলচ আদি এনেকুৱা কিছুমান প্ৰকাৰে আমি সেই প্ৰাণীবোৰ আমি এতিয়াও জীয়াই ৰাখিছো আমাৰ মাজত।
ৰাষ্ট্ৰীয় উদ্যানত আমাৰ বৰ্তমান অসমত নলগাহৰি সংখ্যা বহুতেই কমি গৈছে। ত' নল গাহৰি প্ৰায় দেখাই নাপায় মানুহ বিলাকে তো পৰ্যটক বিলাক সেই বিলুপ্তি হোৱা বা বিলুপ্তি হ'ব ধৰা বস্তুবিলাক চাবলৈ বহুত ইচ্ছা ইচ্ছা প্ৰকাশ পৰটেল আৰু অলপ যেনে তোমাৰ এই সেই মানে অলপ আগতে ধৰি লও এই মানস মানস ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় উদ্যানত নলগাহৰি বহুত পৰিমাণে এৰি দিয়া হৈছে
হয় আৰু তুমি এনে তোমাৰ তোমাৰ ভ্ৰমণৰ অভিজ্ঞতা কি? ক'ত তুমি কৰবাত দূৰ ঠাইলৈ গৈ কিবা অভিজ্ঞতা লাভ কৰিছা নে?
হয় কৰিছোঁ যেনে তোমাৰ আমাৰ শিক শিক্ষামূলক ভ্ৰমণ যেনে তোমাৰ তেজপুৰ তেজপুৰলৈ গৈছিলোঁ তাত মানে দ পৰ্বতিয়া হওক বা তোমাৰ চিত্ৰলেখা উদ্যানে হওক তাৰপিছত তোমাৰ তাতে মহাভৈৰৱ মন্দিৰ হওক ত সেইবিলাকৰ পৰা বহু- বহুত যায় কিন্তে তোমাৰ বহুত অভিজ্ঞতা যেনে ধৰি ল ছয়শ শতিকতে বনোৱা দ পৰ্বতীয়া দহ পৰ্বতীয়া যোনটো আমাৰ ইতিহাস তাৰ বিষয়ে বহুত ভালদৰে জ্ঞান আহৰণ কৰিছোঁ। ইটো সেই তাত হয় ইটো তাত মানে মানে সংৰক্ষিত হৈ আছে আৰু
হয় তুমি এনেই আমাৰ ঐতিহাসিক ঠাই তুমি হাজো লৈ আহি পাইছানে কেতিয়াবা?
হাজোলৈ যায় পাইছো হাজোত যেনে ধৰি লও হাজোত ত্ৰিৱেণী সংগম বুলিও ক'ব পাৰি বহুত মানে তিনিটা ধৰ্মৰ তাতে ডাইৰেক্ট নিদৰ্শন পোৱা যায়
হয় হয় সেইকাৰণে তোমাক আৰু তোমাৰ হাজোক আমাৰ তীৰ্থ নগৰি হাজো বুলি কোৱা হয় কিয়নো ইয়াত তোমাৰ তিনিটা মন্দিৰ আছে তোমাৰ মাধৱ মন্দিৰ কামেশ্বৰ মন্দিৰ কেদাৰ মন্দিৰ আৰু তথা হাজোই তোমাৰ কেতিয়াও ধৰ্মৰ মাজত বৈষম্যতা বা ভেদাভেদ ভেদা ভেদাৰ সৃ সৃষ্টি নকৰে কিয়নো হাজোৰ নামৰ এই ঠাইখনত তোমাৰ হিন্দু মুছলিম সকলো জনজাতীয় যি সকলো অহ ভাষিৰ লোক একেলগে ইয়াত বা বা বাস কৰে কোনো ধৰণৰ অহ বিশৃংখলা
বিশৃংখলা নহয় হয় হয় আৰু তোমাৰ তাতে ধৰি লোৱা পোৱা মুখ কা আছে সেই হিন্দু মুছলিম মুছলিম তাৰপিছত আনকি তোমাৰ বুদ্ধ বুদ্ধিজীৱ বুদ্ধ সকলৰো তাতে মানে বহুত তীৰ্থ যাত্ৰাৰ মানে সেই আছে আৰু মন্দিৰ আছে তে এজন পৰ্যটক ধৰিলোৱা তোমাৰ ব্যৱসায়িক ক্ষেত্ৰতো বহুত পৰ্যটন আমাৰ মানে ভাৰতলৈ বা অসমলৈ আহে ত' ব্যৱসায়িক পৰ্যটন সকল যেতিয়া নিজৰ ব্যৱসায় মানে ব্যৱসায় বঢ়াবলৈ যেতিয়া আহে তেতিয়া মানে তেওঁলোকে আমাৰ চহৰখন চাবলৈ ইচ্ছা কৰে ত' সেই ইচ্ছা কৰাত মানে চহৰৰ জোনজন মাৰ্গদৰ্শক আছে ত' তেওঁলোকৰ লগত জড়িত হৈ তেওঁ মানে আমাৰ যিখিনি চহৰ বা স্থানীয় স্থানীয় জ ল লো লোকসকলৰ সংস্কৃতিয়ে আনকি স্থানীয় গাঁওবিলাকো ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ত' তেতিয়া তোমাৰ এই মাৰ্গদৰ্শক মাৰ্গদৰ্শক বিলাকে সেই বস্তুবিলাক ভালদৰে পৰিচালনা কৰে আৰু
হয় হয় তুমি ঠিক কথাই কৈছা আৰু তেনেকুৱা আৰু তুমি কি ভাবা যে ভ্ৰমণৰ ক্ষেত্ৰত আমি আমাৰ মানসিক স্বাস্থ্য যি যি আমাৰ যিনেকি মানসিক ভাৱে আমি কেতিয়াবা বিকাৰগ্ৰস্ত হৈ পৰোঁ। তেনেকুৱা ফলত আমি আ আমি দুই প্ৰকাৰ মানুহ দেখা পাও যেতিয়া আমি মানসিক আমি নিজক যেতিয়া আমি হেৰাই পেলাও তেতিয়া কিছুমানুহ আমি দেখা পাওঁ যে তেওঁলোকে মাদক দ্ৰব্য আদি গ্ৰহণ আৰ কিছুমান আমি দেখা পাওঁ যে তেওঁলোকে ভ্ৰমণলৈকে ওলাই যায় বন্ধুবৰ্গৰ লগত তোমাৰ মতে কোনটো কৰা
ভ্ৰমণৰ লগত বন্ধুবৰ্গৰ লগত ভ্ৰমণ কৰা উচিত কাৰণ ভ্ৰমণৰ দৰে শিক্ষা কেতিয়াও হ'ব নোৱাৰে। আগৰ পৰা পৰম্পৰাগত ভাৱে চলি আহি আছে যেনে তোমাৰ ধৰি লোৱা আগতে অহ, ইবন বটুতা বুলি আমাৰ মৰক্কৰ এজন পৰি পৰিব্ৰাজক আছিল আগতে ত' সেই সময়তে যে এতিয়া তোমাৰ ধৰি ল ' আমাৰ ইয়াতে ৰজাই শাসন সন কৰি আছিল সেই সময়তে তেওঁ মানে ভাৰত ভ্ৰমণ কৰি কিন্তে তাই সকলোবোৰ কথা পৃথকভাৱে কিতাপত লিখি থৈ গৈছে এইভাগে তোমাৰ চীনৰ আছিল তোমাৰ চীনৰ আছিল যেনে হিউৱেন চাং
উম
তোমাৰ কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতে আমাৰ ভাৰতলৈ আহিছিল বা অসমলৈ আহিছিল
হয় আৰু তুমি যিটো কলা যে ইবন দদতাই ইবন দদতাই তোমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত খুব এটা ভাল বস্তু এটা লক্ষ্য কৰিছিল তোমাৰ তেখেতে কক নেতটো নটিচ কৰিছিল লক্ষ্য কৰিছিল হয় ত' তা-তাৰে কোৱা
না আমাৰ ভাৰতৰ মানুহবিলাকৰ যোনবিলাক ধৰি লওক মাথা হয় ত' সিহঁতে নাৰিকলৰ লগত তুলনা কৰিছিল
হয় -হয় এনেকুৱা কিছুমান অগ এনেকুৱা কিছুমান আমি অভিজ্ঞতা আমি কিন্তু কিতাপৰ উপৰিও আমি ভ্ৰমণৰ জৰিয়তে আমি বেছিকৈ জানিবলৈ সক্ষম হওঁ।
বেছিকে জানিবলৈ সক্ষম হয় আমাৰ -আমাৰ অসমৰ চবতকে ডাঙৰ সংস্কৃতি যেনে-বিহু বিভিন্ন জনজাতি সকলৰ যেনে তোমাৰ কছাৰী হক অকলৰ তোমাৰ বৈছাগু তো এই বিভিন্ন ধৰণৰ তোমাৰ সংস্ক সংকৃতিবিলাক বা সেই মানে তোমাৰ পৰম্পৰাবিলাক চাবলৈ মানে বহুত ইচ্ছা প্ৰকাশ কৰে মানে পৰ্যটকসকলে
অগ পৰিস্থিতিত মই তাৰ বিপৰীতে দেখিবলৈ পাইছো যে তিয়া তোমাৰ বিহুৰ সলনি যেতিয়া তোমাৰ যেতিয়া আমাৰ চৰকাৰে যেতিয়া তোমাৰ যেতিয়া বিভিন্ন ধৰণৰ আদি কনচাৰ্ট -কনচাৰ্ট অনুষ্ঠিত কৰে যেনে ধৰা তোমাৰ ৰিচেণ্টলি তোমাৰ যোৱা বছৰ জানুৱাৰী মাহত তোমাৰ উৰুকা- উৰুকাৰ নিশিনা উৰুকাৰ নিশা যি যি সময়ত নেকি আমি অসমবাসীয়ে ঘৰৰ- ঘৰৰ পৰিয়ালবৰ্গত বা গাঁও গাঁওবাসীয়ে আমি একেলগে এসাঁজ খাওঁ সেই সময়ত চৰকাৰে এখন অহ, কনচাৰ্ট অনুষ্ঠিত কৰিছিল যত নেকি অনুপ জৈন এনেকুৱা কিছুমান ডাঙৰ -ডাঙৰ বাহিৰাগত মানে আমাৰ ইণ্ডিয়াৰে হ'লেও তেওঁলোকৰ ভাষাটোত তো হিন্দী আছিল নহয় জানো ত' এনে এনেকুৱা কিছুমান ছিংগাৰক মাতিছিল তাৰপিছত ধৰা তোমাৰ পচ মেলন মাতিছিল তোমাৰ পৌচমেলনৰ সময়ত পৌচমেলন যেতিয়া মাতিছিল খানা পাৰাত তেতিয়া কিন্তু তোমাৰ একদম বাহিৰৰ পৰা মানুহ আহিছিল ফৰেনৰ মানুহ আহিছিল।
হয় -হয় -হয়
কিন্তু আমি সেইটো -সেইটো যদি আমি যদি বিহুত- বিহুত যদি আমি ফৰেণৰ মানুহ লৈ আহিব পাৰোঁ
হয়। তেতিয়া আমাৰ সংস্কৃতিটোৱে মানে জনপ্ৰিয়তা- জনপ্ৰিয়তা লাভ কৰিব আৰু- আৰু - আৰু বহুতো পৰ্যটনৰ ফলত বহুতক - বহুত মানে ভাল কাম হৈছে যেনে তোমাৰ ধৰি লোৱা কিছুমান এনেকুৱা লোক -সংস্কৃতি আছে যিবিলাক বিলুপ্তি -বিলুপ্তিৰূপে হবলৈ ধৰিছিল। ত সেইবিলাক পৰ্যটনৰ ফলত মানে কি হৈছে আৰু নতুনকে পুনৰজীৱিত হৈ উঠিছে আৰু বা হয়তো পৰ্যটন অহাৰ ফলত জনপ্ৰিয়তা লাভ কৰিছে ত পৰ্যটনৰ ফলত তোমাৰ বা ভ্ৰমণৰ ফলত বহুতো স্থানীয় লোকৰ কিছুমান স্থানীয় লোকৰ ধৰি ল তোমাৰ নিজে হাতে বোৱা কাপোৰ বা নিজেৰে হাতেৰে তৈয়াৰ কৰা বা- বেতৰ সঁজুলি ত সেইবিলাক বিভিন্ন ধৰণৰ বস্তুৰ মানে প্ৰস্তুত হৈছে যাৰ ফলত তেওঁলোকে সেইবিলাকৰ প্ৰতি আকৰ্ষিত হৈছে আৰু বাস্তানে খেন্দৰ বা স্থানীয় জনসাধাৰণৰ উন্নতিৰ এটা পথ নতুনকৈ ওলাই আহিছে
হয় আৰু তুমি কোৱাৰ নিচিনাকৈ আহ আমি এতিয়া দেখিবলৈ পাওঁ যে তোমাৰ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে আমাৰ সংস্কৃতিটোক বাহিৰলৈকে লৈ যাব বহুখিনি যত্ন কৰিছে যেনে ধৰা তোমাৰ প্ৰত্যেকটো বস্তু প্ৰত্যেকটো বছ বছৰে চৰকাৰে অ' তোমাৰ যেনেকুৱা সৰু সজাই -সৰু সজাই খেলপথাৰত তোমাৰ -তোমাৰ প্ৰথমবাৰ বিহু অনুষ্ঠিত কৰিলে তাৰ পৰা তোমাৰ বাগুৰুম্বা, তাৰ পিছত তোমাৰ ঝুমুৰ এনেদৰে তোমাৰ বিশ্ব -বিশ্ব পৰিৱেশৰ বিশ্ব দৰবাৰত নিবলৈ চেষ্টাও চলাইছে চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত
হয় -হয় -হয় -হয় যথেষ্টখিনি। তো ভাল লাগিল বোলো তোমাৰ লগত কথা পাতি ধন্যবাদ আহ মইও তোমাৰ পৰা বহুত ধন্যবাদ ঠিক আছে
ঠিক আছে দিয়া